হেল্ল', কি কৈ আছে দাদা?
এইয়া মই এই পেপাৰ অলপ চেক কৰি আছোঁ স্কুলৰ। তুমি?
মই এনেই।
চোতাল সাৰিছা। বৰষুণ তাত দিয়া নাই ন।
হা?
বৰষুণ দিয়া নাই ৰ'দ দিছে নেকি একদম।
ইমানো ৰ'দ নহয় সেমেকাও হৈছে।
অ অ আমাৰ ইয়াত পানী হৈ যায় বহুত। পানী বৰষুণ একদম নেৰা নেপেনা। নেৰা নেপেৰা বৰষুণ হৈছে।
ইমান সব পৰা নাই ন। অ', ন না আৱাজ ভালকে অহা নাই যে।
নেটৱৰ্কৰ কাৰণে চাগে।
অ এতিয়া হৈছে আহ এতিয়া ক্লিয়াৰ হ'ল। নেটৱৰ্কৰ প্ৰব্লেম হ'লেও হয়। ভালে আছো বাৰু তোমাৰ? তোমাৰ ভাল ন।
দাদা ছোৱালী আনি লে হা?
দাদাহতৰ কি?
এ তাতকৈ। দাদাক কালি আনিছিলে যে তাত গৈছিলো।
আহ কৰ'ৰ পৰা নিলে অ জেগা হব বাৰু।
গাঁৱতে গাঁৱতে ঘৰ আজি
অ অ অ তিনিদিন হৈছে ন ভালেই হৈছে বাৰু।
মানে পাৰ্টি দিছিলে যে হে গৈছো আও।
অ অ সেইটো কাৰণে ৰিচিভ কৰিব নোৱাৰা হ'ল।
অ।
মই কালি আকৌ এই চানডে আছিলে ৰ চানডে এই পথাৰলৈ ওলাই গৈছিলো। চানডে সময়তে মানে পথাৰত ট্ৰেক্টৰ চেক্টৰ বোৱাই। আমাৰ ইয়াত ৰুব পৰা হৈছে এইটো কাৰণে ৰুম বুলি। ৰ বোৱাইছিলো।
পানী হ'ল ৰুব পাৰিব জানো?
অ পানী হল এতিয়া পানী আজি সোমালে নেকি কালি পুৰা ব বৰষুণ দিলেতো। ইয়াত পাহাৰ ওচৰ। তাৰ পৰা পানী নামি আহি যায় পতাপত। সোনকালে ৰুবলৈ হৈ যায়।
হয়।
আজৰি সময়ত এনেই টকাতকৈ ন কাম চাম কৰি থাকিলে ভাল লাগে।
উম।
সেইটো কাৰণে লাগি থাকোঁ আৰু। এনে শুই থকাতকৈ হয় নহয় বাৰিষা বতৰ বুলি।
উম। মাক গৈছিলো গধূলি গৈছিলো পথাৰত। পানী দি থৈ আহিল পানী দিল তে হোৱাই নাই পানী আৰু লাগে।
তাত মেচিনেৰে
মিচিং অ।
অ। এ তাত ভাল তোমালোকৰ পিনে মানে কি হয় এবাৰ পানী দিলে বহুত দিনলৈ থাকি যায়। আমাৰ ইয়াত আকৌ তেনেকুৱা নহয় বালিচ সে মাটিতটো মানে পানী দিয়াৰ লগে লগে আকৌ শুকাই যায়। আকৌ লগালগ দিব লগা হয় সেইটো নকুৱা কিন্তু এবাৰ ৰুই দিয়াৰ পিছত এনেই ভাল হৈ থাকে পানী নিদিলেও হৈ যায় বৰষুণ দিলে ভাল। কিন্তু বৰষুণ পানীটো ৰখি নাথাকে মানে।
তেনেকুৱা কিন্তু ভাল হয় বাৰু। এ বিশেষকে কিবা আৰু সৰিয়হ, মাহ- এইবিলাকৰ কাৰণে ভাল হয় আৰু
অহ।
মাটি বেলেগ বেলেগতটো। তোমালোকৰ পিনে দাঁত মাটি বহুত টান মাটিবোৰ।
উম, মাটিবোৰ টান।
উম, আমাৰ ইয়াত আকৌ বালি চহীয়া। বালি বেছি, বালি আছে মানে বোকা বোকা নহয়। তোমালোকৰ পিনে কিন্তু বৰষুণ দিলেতো একদম চেপ চেপিয়া হৈ যায়।
উম বোকা পিছল কি যাবা।
তাত টাইত হয় মাটিবোৰ।
আহ।
খোৱা বোৱা কৰিলা নেকি?
চাহ খাইছিলো, ৰুটি আপুনি খালে।
অ ভাত অলপ খালো মই।
অ মে উঠিছো হে আঠটা বজাত।
অ মোৰ উঠা সোনকালে হয় দে দেৰি হয় নেকি তোমাৰ?
মোৰ দেৰি হয়।
আহ এনে কেইটা বজাত হোৱা ৰাতি?
আজি সোতে বাৰটা বাজিছে।
বা
মানে আমাৰে দেৰি হৈ আছে। তাত এঘাৰটা বাজিত, এঘাৰটা বাজিলৈকে খোৱা-বোৱা হৈ গ'ল।
অ তাত দেৰি হ'ল অ।
চাৰে এঘাৰটালৈকে খোৱা বোৱা হৈ গ'ল আধা ঘণ্টা মোবাইল চালোঁ।
আহ। দেৰি হৈ যায় আৰু ন তেতিয়া। কি খুৱাইছিলে তাত?
তাত মানে মিঠাই দিছে পাছত আকৌ হে ব্ৰইলাৰ বনাইছে দালি, আলু আ কিবা কেঁচা চবজি চাটনি বনাইছে। চালড বনাইছে কিবা কিবি বনালে আৰু।
দিছে আৰু পাৰ্টি ন। গাঁৱৰ নিচে নেকি?
গাঁৱৰ তোৱালি গাঁৱৰ লৱা।
ভালেই হৈছে বাৰু খৰচা কম হয় নাই।
উম পলাই আনিছে।
আহ
ছোৱালীটো পঢ়ি হায় ছেকেণ্ডাৰী।
পঢ়ি আছে।
উম, ছেকেণ্ড ইয়েৰ পঢ়ি আছে পঢ়াব বোলে সিহঁতে।
অহ অ'-অ' এ ভালেই হৈছে। সোনকালে লোৱাও ভাল।
অ'।
হয়, নাই?
উম
এতিয়া, আজি কি বনাবা?
আই আম্মাই বনাব।
অ', বনাব মাছ, তাছ খাব পায়, নাপায়?
পাই।
মাছ পায়।
উম, ৰাতি সেয়া মাছে বনালে, মাছ বনালে আকৌ মাছে বিলাহীয়ে বনালে কচুলতি কঠাঁল গুটি কলমৌ শাক উম, আকৌ কলমৌ শাক বুলি যা
অ', কলমৌ অ', কলমৌ ভাল, এইবোৰ খাব লাগে এইবোৰ বস্তু মানে যিমান পথাৰ বস্তু খোৱা হয়, না এইবোৰ ভাল কিন্তু দেই। নাখাবা খাব লাগেতো। তোমাৰ তুমিতো আলু অ', আলু ভাজি খাব মন যায় চাগে।
অ', আলো ভাজি, দালি।
অঁ, সেইটো সেইয়ে আৰু চাব দেই মানে যিবিলাক চব্জি এই শাক পাচলি খাব নাজান এই মন ন-নাথাকে ইয়াতে আলু ভাজি খাব, তাৰপিছত মাছটো খাব মন নাযাব হয়, নাই?
হম। মোৰ মাছ মাংস ইমান নালাগে আলু ভাজি হলে দালি হলে
ভাজি হ'লে, হ'ল আৰু শুকানকে তাৰ পিছত ডিম, ডিম ভাজি।
উম, ডিমটো বইল কৰি দিলেও নহ'ব, আমলেট কৰি দিব লাগে।
আহ অমলেট কৰিব লাগে আহ একদম সৰু বাচ্ছা হৈ আছা মানে।
হো হো
অইন হে
তেনেকুৱাই
উম। এই তেনেকুৱাই মানে কিছুমান এনেই আমাৰ ইয়াতো প্ৰায় ভাগ মানে আলু ভাজে কিন্তু আলু ভাজি খোৱাটো বেয়া দেই শাক পাচলি খাব লাগে কলমো চলমো এইবিলাক পালে বইল কৰি হ'লেও মানে খাই দিব লাগে।
এনেকে তেলত ভাজিলে বইল কৰি খাব। আপুনি খাইনে নে এইবিলাক?
এ খাওঁ মই যিতি খাওঁ আলু ভাজি খালেও আলু ভাজিয়ে খাওঁ। এই কলমো ভাজিলে কলমো খাওঁ লতি চতি এইবিলাক মাছৰ লগত বনালেও খাৱে জোল কিদি বনায়? যি পাই আৰু খাব লাগে আৰু হয় নাই, এডজাষ্ট হৈ যায় আৰু।
আমি কেঁচা জলকীয়া ফালি এনেকে তেলত দি পেলাই।
আহ, বাজি পেলাই।
আমাৰ তেনেকে বইল কৰা কোনো নাখাই।
বইল নহয়। অ' তেনেকে ভাজি অলপ মাছৰ লগত, মাছটো জুল দি বনাব লাগে। ভাজি পেলাই তেতিয়া ভাল। তাৰপিছত? ৰ'দ দিছে নেকি? নে দিয়া নাই উ।
আজি আপুনি স্কুলত যোৱা নাই নেকি?
স্কুল গৈছোঁ। স্কুলতে আছোঁ। এই মানে একজাম শেষ হ'লতো। ইচ নাই। পেপাৰ চেক কৰি আছোঁ। তাৰপিছত আমাৰ চাৰজন, ই। কিহত সোমাই আছে? মই অফিচ ৰুমত আছোঁ।
উ।
এ এটো কাৰণে কথা পাতি চাওঁ বুলি।
গতিকে পেপাৰ খিনি চোৱাও হ'ব, কথা পাতাও হ'ব।
অ' পেপাৰ কথা বতৱাও হ'ব তেনেকুৱা। মাই পাতি আছে মানে। তুমি এই কিবা এডমিশন কইবাগে নে, নে
নপঢ়ো আৰু।
নপঢ়াৰ।
বিয়া ইমান সৰুতে, এতিয়াই বিয়া হয় নে? বিয়া নহয় গ আহা বছলে নাচ শিকিম।
আহ, নাৰছিং কৰিলে ভাল হব।
কই মিচ হৈ লক তাপা বিছ, একৈছ।
তেতিয়া ভাল হ'ব অ', উ। তিয়া ভাল অলপ বুজা হ'ল, হয় দুইটাই।
উ।
এ বেছি সৰু হ'লে বেয়া। হয় নাই। উম।
অ' বেছি সৰুতে বিয়া হ'লা।
প্ৰব্লেম হয়, এতিয়া আৰামত মানে যৌৱন জীৱনটো ঘৰতে ধুনীয়াকে আৰামত পাৰ কৰিব লাগে। তাৰপিছত লাহে লাহে হয়
আৰু। উ চব দিলে একো নহয় নহয়।
একো নহয়। কোনে ফোন কৰি আছে মো ইমানকে। তাৰপিছত দেৰি হ'ব নেকি খোৱা বোৱা?
খাম
বাপে বাৰ এবাৰ খোৱা হয় নে কি? দিনত, আকৌ ৰাতি এবাৰ, ৰাতিপুৱা ব্ৰেকফাষ্ট বাৰটা-এটা বজাত খালেতো আকৌ পিছত পিছবেলাক খাবলৈ মন নাযায়গে। হয় নে?
তেওঁক পাছত
ঠিক আছে বাৰু হ'ব অঁ। ঠিক আছে।